হেল্ল' হেল্ল'
হেল্ল'
খবৰ কেনেকুৱা বন্ধু
অ ভালে দে বন্ধু তোমাৰ খবৰ খবৰ খাতি কেনেকুৱা হয় বাৰু
ভালে আৰু দেই
যে এতিয়া কি কৈছে
এতিয়া আছোঁ আৰু ভাত মেলি ভাত খাই বহি আছোঁ
অঁ অঁ পিছে মানে যে খালো পিছে এতিয়া এতিয়া ঘৰত চবৰে সকলোৰে ভাল
ঘৰৰ ভালেই দে চব মা, দাদা তোমালোকৰ
আমাৰো ভালেই
অ',
ক'বাত ফুৰিব গ'লা নে নাই নে ঘৰতে আছা?
আজি যে নাই যোৱা দেই, ঘৰতে আছোঁ।
অ', অ', মই অলপমান আজি টাউনফলত ওলাই গৈছিলো, অলপমান বজাৰ চজাৰ কৰিলো, অলপ খালো
অ',
জানাই আৰু লাভ বস্তু অলপমান গ'লে গ'লেতো সোনকালে অহা যোৱা নহয়
হয় বাৰু হয়, জানো অ',
কব গলে কমিও দুঘণ্টা তিনি ঘণ্টা তাৰমানে সামান্য বস্তু যে আনিব যাওঁতে দুণ্টা তিনি তিনি ঘণ্টালাগে হয় নহয়?
অ', হয় বাৰু
এতিয়া মোক কব গ'লে মই ৰাতিপুৱা গৈ গৈছিলো শুনা আকৌ চাবোন দাইল, আলু, সেইবোৰ আনিব কাৰণে গলো বজাৰ যিহে জুই জুই দাম
অ', হয়, হয়, আজি আজিকালি প্ৰতিটো বস্তু কিনিবই নোৱাৰো চৰকাৰে যিমতে পেট্ৰল দাম বঢা়ইছে চাউলৰ পৰা আদি কৰি সকলো বস্তুৰে দামে আজিকালি কিনি খাবলৈতো ক'বই নোৱাৰি নাই
হয়, হয়, হয়, এতিয়া যিহেতু আমি গাঁৱলীয়া মানুহ গাঁৱত যথেষ্টখিনি বস্তু পোৱা যায়। তথাপিও আহ দাইল দাইলকে হওক নিমখ, পিঁয়াজ, মিঠাতেল, এইবোৰত যিবোৰ এতিয়া হালধি
উম।
আমি নিজে বনাব বা খাহি কৰিব নোৱাৰো সেইিবোৰতো আমিতো কিনি খাব লাগিবই।
হয়, বাৰু অ', অ',
তাৰ কাৰণে, কিন্তু আমাৰ এক প্ৰকাৰে ভালো হৈছে এক প্ৰকাৰ বেয়া হৈছে
আগৰ দিনত ন ইমান দাম নাছিলে বস্তুবোৰ ন যেতিয়া যেতিয়া এই বিজেপি চৰকাৰ অহাৰ প্ৰতিটো বস্তুতে তুমি চাবা ম, দামী তুমি বজাৰলৈ যদি দুহেজাৰ টকা এটা লৈ যোৱা হয় সেইটোতো ঘূৰি নাহে আৰু ভাঙিয়ে থাকিব সেনেকুৱা এটা হয় আৰু
নাহে, নাহে, নাহে, নাহে, ক তুমি যে নিজে চোৱা আগতে আমাৰ পেট্ৰলৰ দাম আছিল ষাঠি টকা, এতিয়া কংগ্ৰেছ চৰকাৰ আছিলে
অ',
তুমি নিজে চোৱা, এতিয়া যোনটো পেট্ৰল দিলা এশ ছ টকা যোনটো আকৌ এতিয়া পিয়ৰ পেট্ৰেল হাড্ৰেড বি লিখা থাকে সেইটো এইটো দে এ সত্তৰ যিটো আমি আগতে যোনটো এশ দি পাইছিলো
হ,
এতিয়া সেইটো হৈছে এতিয়া এক ষাঠি চাব কিমান ডিফাৰেঞ্চ
কমাই দিব লাগিব বাৰু যি দেখিছোঁ ইমান পেট্ৰলৰ দাম ক'বই নালাগে
মই যি ভাবিছো কবলৈ গ'লে আগৰ দিনৰ পৰা ঠিক আছিল একদম ঘোৰা গাড়ী লৈ ঘোঁৰা গাড়ী চলাই পোৱা
অ ', এ অ', এইটো যে কিন্তু যে মজাতো বেলেগ আছিলে দেই, ঘুৰা গাড়ীত উঠা এতিয়াও মনত আছে ৰ মোৰ
অ', তুমি ঘোঁৰাত উঠি পাইছা তাৰ মানে
নহ পাইছো, আগতে উঠিছিলোতো ভাল ভাগে
তোমাৰখনৰত পূৰা ঘূৰা এতিয়া আছেনে বাৰু মই গ'লে মোকো এদিন মান কেনেকৈ হেৰি কৰি মোকো শিকাই দ বাৰু কেনেকৈ
অ অ আহিবা শিকাম আমাৰ পিনে আছে ঘুৰা স
উ অ অ শেষাই কৈছো মই আগত নহয় ঘোৰা গৰু ঘোৰা গাড়ী গৰু গাড়ী মহ গাড়ী এইবোৰে ভাল আছিলে ন একো একোটাব পৰিৱেশক একো দুষিত নগৈছিলে ধোৱা ধৱাৰ পৰা
অ একো পৰিৱেশৰও উপৰতো বা বিভিন্ন ধৰণৰ বায়ুৰ উপৰতো বা কোনো প্ৰভাৱ নেপেলাই আছিলে আৰু মানুহে তেতিয়া বায়ু সুস্থ আৰু সবল আছিলে।
হয় হয় এতিয়া আমাৰ পৰিৱেশ প্ৰদূষণৰ কাৰণে যথেষ্টখিনি আমাৰ অসুবিধা হৈছে হয় নে নাই বাৰু এ খু এতিয়া ক'বলৈ গ'লে এতিয়া যিবোৰ ঠাই এতিয়া বেছি মানে টাউন এৰিয়া বোৰ হওক
উম
এতিয়া বায়ু প্ৰদূষণ হোৱাৰ পৰা যথেষ্টখিনি মানুহৰ অসুবিধা হৈছে।
হয় হৈছে।
ক'বলৈ গ'লে আমাৰ গাঁওবোৰ উন্নতি বুলি ক'ব পাৰি কিন্তু উন্নতি হোৱা নাই।
নাই নাই এতিয়াও বহুত পিছ পৰি আছে। কিছুমান গাঁৱৰ গাঁৱৰ পনে
অ', হয় সটো হয় কবলৈ গলে আমাৰ ইয়াত যথেষ্ট খিনি মানে অন্য দেশলৈ যথেষ্টখিনি পিছ পৰি আচিলে আমাৰ অসমখন এই বায়ু হওক বা যিহকে হওক এতিয়া অন্য দেশৰবোৰত বায়ু বায়ু প্ৰদূষণ হোৱাৰ কাৰণে যথেষ্ট খিনি তাৰমানে সেইটো সেইটো পদক্ষেপ লৈছে যাতে বায়ুবোৰ ভাল কৰিব লাগে কিন্তু আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে এইবোৰ একোটোৱ ব্যৱস্থা লোৱা নাই।
হয় হয় সেইটো যে ঠিক কথা ক'লা দেই তুমি এইটো কাৰণ আমি পৰিৱেশটোৰ ওপৰত অসমৰ চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব লাগে। কাৰণ নহ'লে এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মৰ পিছত ভৱিষ্যতৰ পৰা কি পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
হয়।
বিভিন্ন ধৰণৰ ৰোগ হ' বানে
উ হয় সেইটো হয় ঠিক ক তুমি ক'বলৈ গ'লে এতিয়া আমি যিবোৰ এতিয়া বায়ু প্ৰদূষণ কৰোঁ এতিয়া সেই বায়ু পৰিশোধৰ কাৰণে আমাৰ কলেৰা যখ্মা মে বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়।
অ',
তাৰ আমিাৰ সেইকাৰণে আমি আমি বিভিন্ন ধৰণে ত যিমান পাৰো তাৰে গছ ৰুব লাগে।
উম উম ন আগৰ দিনতনো এইবিলাক নো কলেৰা জ্বৰ এইবিলাক একো জ্বৰ নাছিলে। অকল কেৱৰ উম যোনটো জ্বৰ বুলি কয় নহয় সকল সেইটোহে আছিল আজিকালি বিভিন্ন ধৰণৰ ৰোগ ৰোগ সৃষ্টি হ'ল নহয় তুমি মন কৰিছা না সটো কথা
হয় হয় সেইটো হয় কিন্তু সেইটো কিন্তু তুমি সঁচৈ কৈছা কিন্তু ৰোগ ক'বলৈ গ'লে ক'বলৈ গলে আগতে আগতে যিবোৰ বেমাৰ আছে। সেইবোৰ আজ যথেষ্টখিনি বেছি। বেমাৰ ৰোগ বা মানে ক'ব গ'লে বহুত খিনিয়ে বেমাৰ হৈছে আগৰ আগৰ দিনতকে
উ আজিকালি আৰু ৰোগ বোন্ধে যে বহুত বহুত সংক্ৰামক আৰু এজনৰ বহুত বিয়পি পৰে আৰু এইবিলাক ঔষধৰ পতকে সৃষ্টি হৈছে যদিও অসমত সিমান হোৱা নাই বাৰু
হয়। হয়। হয়। কিন্তু যিবোৰ এতিয়া বাহিৰা দেশ হও যেনে যেনে এতিয়া আফ্ৰিকাত হওক তাত এতিয়া বায়ু বায়ু প্ৰদূষণ হওক বা তাৰ কাৰণে এতিয়া তাত থকা নহয় শুনকৈ এতিয়া যেনেকৈ এতি ইানলপাৰ ধৰ এতিয়া মেঘালয় ডিষ্ট্ৰিক্খনঞ্চ চ কংগ্ৰ হৈ গৈছে এতিয়া
অ', অ'
প্ৰায় এতিয়া ভা চ যিহেতু ই ভাল বুলি কৈছে তাত থকা কিন্তু, ম মানুহবোৰৰ যথেষ্ট কিন্তু অসুবিধা হৈছে তাত ধৰা এতিয়া উ উম ইমানে মানে জেগা ধৰাক প্ৰদূষণ হয় সেই তাৰমানে মই, নজানো বাৰু মই নিজে দেখা নাই কিন্তু এই মোবাইলত মোবাইলত মানে, বিভিন্ন ধৰণৰ নিউজবোৰ দেখা পাওঁ ত তাৰ ওপৰত ভিত্তি কৰি গৈছো মানে সেইবোৰত ত যথেষ্টখিনি সেই ঠাইছ বহুত বেয়া তাৰমানে ধূলি জেগা হৈছে বুলি কৈছে কওঁ বায়ু বাৰিখন বেয়া হৈ পিনি তাত তাত এতিয়া মানুহৰ এতিয়া উ উশাহ নিশালো যথেষ্টখিনি কষ্ট হৈছে বুলি কৈছে মই ননেুৱা দেই
অ', আৰু এই যান বাহন চলে ন আৰু এইবিলাক কাৰ্বন ডাই অক্সাইজ তাৰ পৰা নিৰ্গত হয় আৰু সেইবিলাক উ বায়ুতো প্ৰভাৱ পৰা পৰে আৰু জীৱ জন্তুও হওক চৰাই চিৰিকটি কীট পতংগ সকলোতে এই গেছৰ যি নিৰ্গত হয় ন, কাৰ্বন ডাই অক্সাইড সকলোতেৰে প্ৰভাৱ দেখা পোৱা যায়
অ', হয়, হয়, হয়, হয়, তুমি ঠিকেই ক'লা কিত কথাখিনিম কিন্তু
হম, আৰু পৰি আৰু পৰিৱেশ যদিহে ভালকৈ সুস্থ ৰাখোঁ বুলি ক'লে মানে সকলোকে এই বিষয়ে সৰুৰ পৰাই এই বিষয়ে সকলোকে জ্ঞাত কৰিব লাগিব পৰিৱেশৰ এই ভ ভৱিষ্যতৰ কি ভয়া কি হ'বগৈ সেই তাৰ প্ৰতি সকলোকে জনসাধাৰণে এই প্ৰতি শিক্ষা দিব লাগে
হয়, হয়, অ', নহলে আমাৰ এতিয়া চৰকাৰে এনে কৰিব লাগে, এঘাৰ । কাতে মানুহৰ তাৰমানে এশডাল গছ ৰুবলৈ বাধ্য কৰাব লাগিব। তেতিয়া সে আকৌ আগৰ দিনৰ পৰিবটো ঘূৰি আহিব নেকি?
অ', ঠিক কথা ক'লা দেই তুমি। অ হয়।
ন'হলে ন'হলে গছ এজোপা গছ কতাৰ কাৰণে মানুহ এজনৰ বহুত বহুত টকা চৰকাৰক স়ো দিব লাগিব। সেনেকুৱা কিবা এটা যদি
অ', অ',
তেতিয়া হয় হয়তো অসমখনত অসমত যি বায়ু প্ৰদূষণ হৈছে সেই প্ৰদূষণৰ পৰা যথেখিনি ভাল হ'বনি বুলি মই ভাবোঁ
অ', অ', হয় বাৰু বহুুলোকে নাজানে বহুলোকৰ অশিক্ষিত লোকে নাজানে, এই বিষয় যে গছ কাটিলে তাৰ পৰিণতি কি হ'ব? তাৰ বিষয়ে বহুতো লোক নাজানেই বাৰু
কি এতিয়া আমাৰ পৰিৱেশনৰ ক'ব গ'লে আ আমি যি লৈছো তাৰ পৰা আমি আমি তাৰ পৰা দুগুণ বস্তু আছো কিন্তু আমি আমি তাক তেখ তেখেতক বা আমি পৰিৱেশৰ একোটা আমি ঘূৰাই দিব পৰা নহয়নে বাৰু?
হয়, হয়, আমি পৰিৱেশৰ প্ৰতিটো বস্তু লৈছোঁহে, দিব পৰা নাই বাৰু।
উম, ক'বলৈ গ'লে, এতিয়া আমি নিজে চাওঁ এতিয়া বায়ু প্ৰদূষনো হ'লেই, লগতে আমি এতিয়া শব্দ প্ৰদূষন কৰিছো
অ', হয়।
শব্দ প্ৰদূষণৰ লগতে এই পানী প্ৰদূৰ্ষণ। তাৰপৰা মাটি প্ৰদূষণ। মানে, এই সকলোবোৰ তাৰমানে আমি মানুহে নিজে সৃষ্টি কৰিছো মানে সৃষ্টি কৰিছো আৰু আমি নিজে সিহঁতক দূষিত কৰিছো‌
অ', হয় বাৰু অ',
যেনেকে এতিয়া নিজে ধৰক, এতিয়া আ আমি এতিয়া যিবোৰ চিপছ খাওঁ বা বিভিন্ন ধৰণৰ পেকেজিং বস্তু, চিপ হক। তাৰ মানে আৰু চিপ, টমেট' চিপ।
অহ।
তাৰ পৰা চকলেট।
অ।
চবকে মানে, যিবোৰ তাৰমানে আমি এতিয়া খাইছোঁ মিঠা জিতীয় বস্তু, সেইবোৰ তাৰমানে এতিয়াতো যিবোৰ পলিথিন বা প্লাষ্টিক দিয়ে। সেইবোৰতো আমাৰ ইয়াতো গলি যাওঁ, তাৰমানে অ', পৰিৱেশেটো সেইবোৰ সিমান সোনকালে শোষন কৰিব নোৱাৰে।
অঁ হয় অ।
যথেষ্ট বছৰ তাৰমানে বহু লাখ বা কোটি বছৰ লাগিব পাৰে। সিমান ইমান ডাঙৰ ডাঙৰ আছে এইবোৰ।
উম। এইবিলাক আচলতে নহয় প্লাষ্টিকটো পচি নাযায়, এইটো গোটেই জীৱন জুৰিয়ে থাকি যায়। যদি ইয়াৰ মানুহে যদি কিবা ব্যৱস্থা নলয় ন।
অঁ। কবলৈ আহ এতিয়া আমি ক'বলৈ গ'লে যে আমি এতিয়া যিবোৰ এতিয়া বিয়া হওক বা ক'ব গ'লে বেছিকে আজি প্লাষ্টিক বোৰ এই বিয়া প্ৰগ্ৰামতে বেছিকে হেৰি কৰা দেখা পোৱা যায় নেকি? যিবোৰ এতিয়া ডিচপ্লে হওঁক বা কাঁহী হওক বাৰু। গিলাচ দিয়ক সেইবোৰক আজিয়ে ল‌ওঁক, সকলোবোৰতো প্লাষ্টিকৰে দিয়া হয়।
অ', হয়। প্লাষ্টিকৰ ব্যৱহাৰ কৰা হয়।
যিহেতু অ যিহেতু সেইবোৰ মানুহে আজি কৰবাত ড কবাত কি পেলাহে দিয়ে আগৰ দৰে এটা উ কোনোন ঠাইৰ জেগাই গোটাই পিনি জ্বলাই দিয়া কোনো ব্যৱস্থা নক তাত তাৰ কাৰণে আমাৰ দুটা প্ৰব্লেম হৈছে এটা হৈছে আমাৰ যোনসকল এতিয়া তাৰ কাৰণে এটা প্ৰব্লেম হৈছে আমি এতিয়া এটা নহয় ক'ব দুটা প্ৰব্লেম হৈছে এটা হৈছে মাটি মাটিৰ কাৰণে অলপ দূষিত হৈছে। তাৰ পৰাা আৰু যিখিনিয়ে ধুৱাল সেইখিনি এতিয়া বায়ুৰ কাৰণে দূষিত হৈছে।
আৰু
বাৰী পৰষমটো ক পাই তাক তাৰ পৰা আৰু এটা আহি আহিলে আমাৰ জল জলস প্ৰদূষণ মানে পানীৰ কাৰণে আমি এতিয়া পানী কি কৰো নিদিয় ভাবিছা পানীয়ে ক ক'বলৈ গ'লে পানীয়ে প্ৰানীৰ প্ৰাণ বুলি কয় কিন্তু এতিয়া সেইহা কো এতিয়া তাৰমানানে আৰু অলপ সময় পাছত সেইটো খ সত্য় হৈ নাাহেব কিন্তু
অ হ'বই অ
এতিয়া আমি পানী কিনি খাওঁ এতিয়া দহ টকাত এক লিটাৰ
অ
ক'বলৈ গ'লে আগৰ দিনৰ মানুহে এইবোৰতো একো চিনি নাপায় পানী যে পানীতো যে এনেকে দামৰত দি কিববনে
অ হ সেইটো হয় বাৰু আগতে পানীনো জান জুৰি এনেকুৱা এনেকুৱা ধৰণৰ প আছিলে আজিকি বু পানী বহুত পানীৰ কাৰণে বহুত আজিকালি সমসা দেখা পায় পোৱা যায় ন বন্ধু
এতিয়া আমি বেছ দৰ যাব নালাগে এতিয়া হেৰিত যাওক মাৰ্ঘটে যাওক ডব যাওক পানী কিমান লেতেৰা
অ অ
এইফালে পানী চোৱা কিমান লেতেৰা যিহেতু আমাৰ এইফালে অলপমান যথেষ্ট খিনি ভাল বুলি ক'ব পাৰি।
অ তাত থাকি বহুত ভালেই বাৰু মই পানীখিনি ন পানীখিনি ইমান সেইফালে মাৰ্ঘেৰিটা হওক কোনফাল নিদোক সেই পানী খিনি ফিল্টাৰ কৰি খাব লাগে। এইপিনেতো অলপ জনো ভালেই আৰু
গগ এই প যথেষ্টখিনি ভাল বুলি ক'ব পাৰি কিন্তু আমাৰ এইফাল যিখিনি পানী আছে সেই পানীখিনি
অ',
এতিয়া পিছে কনিবা ফুৰিব যাব নে নোযোৱা